আহ কি কৰি আছা এ বন্ধু।
তুমি কি কৰি আছা।
এ মই তোমাৰ এনে আছো ৰবা আৰু এনেই অলপ।
শুই আছোঁ আৰু, বিচনাত মানে, এনে পোক পাকাত আৰু গৰম নে তাকেই। বাকী খবৰ পাতি ভালনে
খবৰ পাতি ভালে। তোমাৰ কেনেকুৱা?
তোমাৰ চলি আছে দিয়া। কি হবৰ আৰু ঠিকে চলি আছে।
পিছে কি মনত পৰিল আজি সিমান দিনৰ
এ নাই তোমাৰ মানে, এই মানে এনেই আৰু ফোন কৰিলো আৰু। মানে ধৰি লোৱা আজিকালি মানুহতো বহুত ব্যস্ত হৈ আছেতো। তো এনেই আৰু তোমাৰ অলপ খবৰ ললো দিয়া আৰু।
পিছে ব্যস্ততাৰ পৰা মনত পৰি ৰ'বা তুমি কেতিয়াবা ভাবিছানে মানে, এতিয়া, যেতিয়া ডিজিটেল হৈ যাই আছে ন দিনক দিনে ত' তেতিয়া তোমাৰ যিবিলাক ভকাৰ অৱস্থা ন আমি যিবিলাকত এতিয়া বৰ্তমান কিতাপ পঢ়ো। মই বিশেষকৈ মই যিবিলাকত কিতাপ পঢ়িব যাওঁ, সেইবোৰৰ অৱস্থা মানে কেনেকুৱা হব? ধৰা এতিয়া বহুতেতো কয় যে মোবাইল ইন্টাৰনেট আৰু ই-বুকৰ যুগত লাইব্ৰেৰীৰ প্ৰয়োজন কি? ক্ষেত্ৰত তোমাৰ মতামতটো কেনেকুৱানো?
এ তোমাৰ তো ঠিকে কলা বাৰু। বৰ্তমান তুমি দেখিছাই আমাৰ যিটো লাইব্ৰেৰী মানে, তোমাৰ গ্ৰন্থাৰ বা তোমাৰ লাইব্ৰেৰীৰ যিটো তোমাৰ প্ৰয়োজন বা তোমাৰ যিটো হাৰত তোমাৰ ডিজিটেল যুগ হৈ যাই আছে ত' সেই দিয়া প্ৰযুক্তি মানে যিমানে তোমাৰ বা বাঢ়িব বা যিমানে আগবাঢ়িব আৰু তোমাৰ জ্ঞান আহৰণৰ যিটো শাস্ত্ৰ বা জ্ঞান। জ্ঞানটো তাৰ যিলাক এই আৰু প্ৰেৰণামূলক পৰিৱেশ সেইবোৰ
যিবিলাক গ্ৰন্থ আছে সেই গ্ৰন্থ বিলাকে বহুত সহায় কৰিব আৰু।
কৈছা মানে কি হয়।